হেল্লউ।
অ কোৱা।
হেল্ল'।
অ কোৱা। মই এনেই আছিলো ৰ'বা, তুমি?
অ কিবা খেলা?
নাই খোৱা নাই এতিয়ালৈকে। তুমি খালানে নাই?
হুম নাই নাই, মও খোৱা নাই।
অ হয় নেকি? কেতিয়া খাবা?
অ এতিয়ালৈ ভবা নাই। এনেই চাহটো খালো। চাহটো খাই পেলাই অকমান পিছত অ ভাত কে খাম আৰু।
অ, অ হয় নেকি? বাকী এনে খবৰ ভাল?
উ ভাল, ভাল। তোমাৰ?
ভালেই দিয়া।
অ, তুমি কিবা খালা নে নাই?
অ নাই ৰ'বা এতিয়ালৈকে খোৱা নাই মইও।
অ ইয়ায়া বাকী মানে উম কিয় বা ফোন কৰিলা আজি বহুত দিনৰ মূৰত গৈলাছোন।
এনেই ফোন কৰিলোঁ আৰু অকণমান কথা পাতোঁ বুলি বেয়া পালা নেকি ফোন কৰাই।
নাই নাই পাৰা নাই, বেয়া পোৱা নাই। কিন্তু ইমান দিনৰ মূৰত গ'লো। আজি যে মনত পৰিল কিবা।
মই এনেই আছিলো। সেইকাৰণে আৰু ফোন কৰিলো অকমান এনে কথা পাতিবলে।
অ, অ মই বোলো ইমান দিন খা -খবৰ লোৱা নাই। পাহৰিলাই নেকি?
নাই নাই নাই পাহৰা।
হয় হয় কোৱাচোন কি বিষয়ৰ ওপৰত কথা পাতা বুলি ভাবিলা?
মইতো আজি এনে মানে মানে অসমীয়া খাদ্যৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ যদিও তুমি বিয়স্ত নাই আৰু।
অ নাই নাই নাই। কোৱা?
অ তুমি এনেই আমাৰ অসমীয়া খাদ্যৰ ভিতৰত কি খাই ভাল পোৱা?
অ হ অসমীয়া খাদ্যৰ ভিতৰতো ক'বলৈ গলে সকলোখিনি প্ৰিয় কাৰণ অসমীয়া খাদ্য ত। মানে তুমিতো জানাই আৰু সকলো বিলাক খাদ্যই খাই ভাল লাগে দেয়াচোন বেয়া লগা বুলি একো কবই নোৱাৰি কাৰণ সকলোবোৰ ইমান সুস্বাদু হয় নে নহয়?
তুমি ঠিকেই কৰিছা দিয়াচোন সেনেকুৱা মানে এবিট বুলি ক'ব নোৱাৰে বা আমাৰ অসমীয়া খাদ্যবিলাকৰ ভিতৰত যিহেতু বহুখিনি মানে আছে মামে আমেক ক'ব নোৱাৰোঁ আৰু কোনটো আমাৰ ভাল লাগে বা কোনটো বেছি প্ৰিয়।
হয় হয় হয় সেনেদৰে অ আমাৰ অসমীয়া খাদ্যবিলাকত যেনেকে আমাৰ পইনতা ভাত তাৰপাছত ততি সেনেকে সকলোবোৰ খাদ্য আমাৰ প্ৰিয় দিয়াচোন।
হয় দিয়াচোন তুমি ঠিকে কৈছা আমাৰ অসমীয়া খাদ্যত বহুখিনি বস্তু আছে এনেকুৱা পইতা ভাত আলু পিটিকাই হওক। টেঙা মাছেই হওক। বা ভেদাইলতাই হওক বহুখিনি বস্তু আছে যোনবিলাক মানে আমাৰ বহুখিনি প্ৰিয় বা আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল আৰু।
উম হয় হয় ঠিক কথা কৈছো আমি এ আমি আৰু যিমান পাৰো আমি ঘৰুৱা খাদ্য খাব লাগে দিয়াচোন মানে ঘৰতে ৰন্ধা উম যিহেতু আমাৰ অসমীয়া খাদ্যত বিভিন্ন ধৰণৰ বস্তু আছে ত' সেই ধৰণে আমি সেইবোৰে খাব লাগে। বাহিৰা বস্তুটো কমাই খাব লাগে।
হয় তুমি ঠিকেই কৈছা দিয়াচোন আমি সেইকাৰণে বাহিৰা বস্তুখিনি মানে কমাই খাই পেলাই মানে আমাৰ অসমীয়া যোনবিলাক ইমান আ ধুনীয়া ধুনীয়া খাদ্য আছে বা ইমান সুস্বাদু সেইবিলাক ধুনীয়াকৈ বনালে আমি সেইবিলাক উম খাব লাগে।
উম হয় হয় বাকী তোমাৰ এনে প্ৰিয় খাদ্যৰ ভিতৰত কিবিলাক ৱাৰ একদম প্ৰিহ বুলি ক'ব পাৰি।
খাদ্যৰ ভিতৰতো এতিয়া বহুখিনিয়ে আছে দিয়াচোন ধৰা এনেকুৱা টেঙা আছে বনালে বা আলু পিটিকাই হওক বা ৰহৰ দাইলে হওক আৰু লগতে মাংস চাংস যে বনাই সকলোবিলাক বহুখিনি ভাল লাগে দিয়াচোন।
হয় হয় আমাৰ অসমীয়া যেনেকে বাঁহৰ গাজৰ আচাৰ, বাঁহৰ গাজদি গাহৰি বনোৱা বা সেনেদৰে মানে সকলোবোৰ খাই ভাল লাগে দিয়াচোন। পিছে তুমি অ ৰ মাছৰ তুমি শাকী দি মাছ খাই পাইছানে?
অ আমাৰ মায়ো বনায় এনেকৈ শাককে মাছে বহুত ধুনীয়া লাগি দিয়াচোন।
হয় হয় সেইটোতো মোৰ একদম আটাইতকৈ প্ৰিয় আৰু পইতা ভাত যতটো আমি ৰাতি তি তিয়াই থওঁ। তাৰপিছত ৰাতিপুৱা মানে যিকোনো ভাজিৰ লগত তাৰপিছত দালি পিছা। অ সেইবিলাক খাইয়ো খুব ভাল লাগে। তুমি পইতা ভাত খাই পাইছানে?
হয় হয়। পাইছো বা মই বহুত খিনি ভালে পাওঁ সেইটো আমাৰ ঘৰতো মায়ে বহুত বনাই থাকে। পঁইতা ভাতটো বা, তা মানে ৰাতি ভিজাই ধুব তাৰপিছত ৰাতিপুৱা উঠি মানে এনেকুৱা দালি বতাহ হওক বা আলু খানা হওক এনেকুৱা বহু খিনি কিবা কিবি বনাই যোনটো লগ- অকণ মানে এনেকুৱা খাই পেলাই বহুত ভাল লাগে দিয়াচোন বা আ বহু আমাৰ অসমীয়া খাদ্যবিলাকত যেনেকৈ বহুতবিধ আচাৰো আছে আমাৰ সেই আ আচাৰবোৰৰ লগতো খাই ভাল লাগে।
উম হয় হয় আমাৰ আছে। আমৰ আচাৰ জলফাই আচাৰ আৰু সেই ধৰণে এই সকলো বিলাক খাই ভাল লাগে দিয়া।
হয় তুমি ঠিকে কৈছা দিয়াচোন এই মানে সকলোবিলাক বস্তু আমাৰ বহুখিনি প্ৰিয় বা বহুতখিনি আমি ধুনীয়া কৈ বনায় এ আমাৰ মাহঁতে আমাৰ কাৰণে ইমান মৰমত বা ইমান এ সুন্দৰ ভাৱে অ পাইছোতো দাদা ইঞ্চুৰেঞ্চৰ কাৰণে ন
হয় হয় বাকী উম তুমি
অ অ।
সেইটো কি ক'বা? যে মানে আমাৰ ঘৰৰ ৰন্ধনটো বেছি মানে গুৰুত্বপুৰ্ণ আছে নে বাহিৰত খোৱাটো?
নাই নাই আমাৰ বাহিৰৰ খোৱাটো আজিকালি এ মানে সকলোৰে প্ৰিয় বা সক সকলোৱে বেছি কৰে দিয়াচোন কিন্তু মোৰ মতে আমাৰ কাৰণে বাহিৰা মানে খাদ্যটো ইমান ভাল নহয় বা আমাৰ স্বাস্থ্যৰ কাৰণেও ইমান ভাল নহয় যিহেতু আমি তুমি জানাই সেই বাহিৰা বস্তুবিলাকে আমাৰ মানে বহুখিনি ক্ষতি কৰে আৰু।
উম হয় হয়। বাকী তুমি এনে বাহিৰা খাদ্য খোৱা নে নে অকল মানে ঘৰৰ বস্তুৱে খোৱা?
তো বাহিৰা বস্তু নাখাওঁ বুলিও নকওঁ মানে কেতিয়াবাটো মন যায় কিন্তু মাহত এবাৰ খালে একো ইমান এটা ক্ষতি নহয় কিন্তু যোনবোৰে মানে বাহিৰা বস্তুবোৰ সদায় খায় ডেইলি খায় অমা ধৰা এনেকুৱা গধূলিয়ে হওঁক দিনতে হওঁক বা ৰাতি বহুতে খায়। এনেদৰে খোৱাটো আচলতে আমাৰ কাৰণে বহুত বেয়া। আমি উম বেছিভাগ ভাত বা কিবা কিবি এনেকুৱা ঘৰুৱা খাদ্যবোৰ খাব লাগে। কিন্তু আমি যদি মানে ৰেগুলাৰ যদি এনেকুৱা বাহিৰা বস্তুবোৰ খাই থাকোঁ আমাৰ বহুখিনি আমাৰ শৰীৰত বেয়া প্ৰভাৱ পৰিব দিয়াচোন।
উম হয় হয়। বাকী এনেই মও নাখাৱেই কিন্তু এইবিলাক বাহিৰা বস্তুবিলাক আৱ খালে বেয়াও দিয়াচোন মানে আমাৰ গাটো মানে আমাৰ স্বাস্থ্যও বেয়া হ'ব তাৰপাছত আমি যিমানে সেইটো অভ্যাস হৈ গ'লে আমি সেই অভ্যাসটো এৰুৱাব নোৱাৰি সেইটো কিন্তু সঁচা কথা দেই। কাৰণ তুমি কোৱা নিচিনা সকলোবিলাকে যোনবিলাকে ৰেগুলাৰ খাই তেওঁলোকে মানে এইটো বাধ্যত পৰি পেলাই খাব লগা নিচিনাই হৈছে। তেওঁলোকে এতিয়া বেলেগ ইমান একো খাবই নোৱাৰে অকল সেইবিলাকে খাব লগা হৈ থাকে। চ' সেইদৰেই অভ্যাসত পৰিণত হোৱাতকৈ মই ভাবোঁ যে এইটো নোখোৱাতোৱেই ভাল। কেতিয়াবা এমাহত এবাৰ সেইটো খোৱাটো ভাল।
হয় ঠিকে কৈছা তুমি। কিছুমান বহুত মানে শিক্ষিত মানুহো আছে। যোনবিলাকে মানে এইবোৰ মানে জানে যে ইমান ক্ষতি কৰে বা ইমান বেয়া আমাৰ শৰীৰৰ কাৰণে বাহিৰা বস্তু। যোনবোৰ বোৰ ফাষ্ট ফুড আছে সেইবিলাক কিন্তু মানে ভুজ বুজিও মানে নুবুজে তেওঁলোকে মানে ৰেগুলাৰ খায়ে থাকে। আচলতে তেওঁলোকে মানে ভাৱেও যে নাখাওঁ কিন্তু এবাৰ যেতিয়া তুমি কোৱাৰ দৰে যেতিয়া অভ্যাসত পৰিণত হৈ যায় তেত তিয়া এবাৰ যোনটো মানে অভ্যাস হৈ যায় যে ৰেগুলাৰ খাইতে সেইটো এৰিব নোৱাৰে কেতিয়াও।
হয়, হয় আৰু মানে সেয়ে আমি সকলোৱে মানে এইটো অভ্যাস কৰিব লাগে যে আমি ঘৰুৱা ৰন্ধনবিলাক খাব লাগে আৰু সু মানে আমাৰ সুচাইছ মানে স্বাস্থ্যৰ বাবে যি যি ভাল সেইবোৰ খাব লাগে আৰু অসমীয়া খাদ্যত যিহেতু খুব মানে বিশাল মানে শেষে কৰিব নোৱাৰি। ত সেনেদৰে আমি সেইবোৰ খাব লাগে আমাৰ গছ-গছনি মানে যিটো আমি শাক তাৰছত অ সেনেদৰে আমি বাঁহৰ গাজ এইবিলাক আমি আমি খাব লাগে। আমাৰ স্বাস্থ্য স্বাস্থ্যও ভালে থাকে এইবিলাক খালে। চ' সেইনেদৰে আমি সকলোবোৰ খাব লাগে দিয়া সেউজীয়া শাক-পাচলি।
হয় তুমি ঠিকে কৈছা। সেউজীয়া শাক-পাচলি বা এতিয়া ধৰা কল পচলা হওক, খাৰ হওক বিভিন্ন ধৰণৰ বস্তু বস্তু আছে আমাৰ অসমীয়া খাদ্যত। সেই সকলোবোৰ আমাৰ দেহৰ কাৰণে বহুত ভাল বা আমাৰ মানে সুস্বাদিও হয় বহুখিনি যদি বহুত ধুনীয়াকে বনোৱা যায়। ত' সেই সকলোবোৰ খাই বহুত ভাল লাগে।
অ হয়, হয়। বাকী উম তুমিও মানে ভাল ভাল বস্তু বস্তু খোৱা মানে। অদৰকাৰী বস্তু বস্তুবিলাক এনে ধৰা জাংফুড অ সেইবোৰৰ পৰা অলপ দূৰত থাকা।
হয় ঠিকে, ঠিকে কৈছা তুমি। মই ইমান এইবিলাক বাহিৰা বস্তুবোৰ খাই ভাল নাপাও। মই যিমান পাৰোঁ মানে আমাৰ ঘৰৰ বস্তুবোৰেহে খাও। যিহেতু আমাৰ অসমীয়া ৰন্ধনৰ বহুখিনি বচ তো আছে সেইবিলাক সদায় বনোৱাই হয় আমাৰ। ঘৰত আমি সেইবিলাকে খাব লাগে বাহিৰা বস্তু খোৱাতকৈ।
তাকে, তাকে। মইও এতিয়া হে ভাতকে খাম মানে আলু পিটিকা দি তাৰপাছত এ আচাৰ লৈ ল'ও। অ সেনেদৰে এতিয়াও ভাতহে খাওঁ ৰ'বা।
অ, হয় নেকি? ঠিকে আছে, খোৱা খোৱা ভাতে খোৱা। এতিয়া মানে ৰা ৰাতিপুৱা এনেকৈ একবাৰ ভাত খাই লোৱাটো বহুত ভাল দিয়াচোন। যিহেতু আমাৰ শৰীৰৰ কাৰণে বহুত ভাল বাহিৰা বস্তু আৰু নাখাবা আৰু ইমান।
অ হয় হয় নাখাওৱে মই। দিয়া পিছে আজি মানে তোমাৰ লগত ইমান ভাল ভাল কথা পাতি মোৰ ভাল লাগিলে। মানে আমাৰ অসমত যি খাদ্য আছে সেই তাৰ ওপৰত বিষয় কথা পাতি খুব ভাল লাগিল। আশা কৰো আমি আগলৈও যাতে এনেকে বিভিন্ন বিষয়ৰ ওপৰত আমি কথা ওলাই পেলাই পাতি যাব পাৰো। হয় নে নহয় বাৰু?
তুমি ঠিকে কৈছা দিয়াচোন। এনেদৰে তোমাৰ লগতো মোৰ আজি অসমীয়া খাদ্যৰ ওপৰত কথা পাতি বা এনেদৰে বাহিৰা বস্তু যে আমি খাব নালাগে সেইটোৰ ওপৰতো কথা পাতি মোৰো বহুত ভাল লাগিল। পিছলৈ আমি এনেদৰে বেলেগ বেলেগ বিষয়ত কথা পাতি থাকিম। আজি ৰাখিছোঁ দিয়া নহ'লে।
উম, দিয়া দিয়া ৰাখিছো নহ'লে।
দিয়া।